হেল্ল' কি কৰিছ?
হেল্ল', শুনিছ নাই?
কি আছো।
কি কৰি আছ?
এ এনেই আছো, তই!
মই গাটো ধুই আহিছো ইমান গৰম উঠিছো ঔ। আজি বহুত গৰম থাকিবই পৰা নাই গৰমত। অ', ৰ'দটো ইমান উ একদম ৰাতিপুৱা পৰা ওলাইছে মই আজি মানে এনেইতো চাৰে সাতটাত উঠো আজি, আজি ছটা বজাতে সাৰ পাইছোঁ ইমান গৰমত।
উম।
কৰি দিলে আক'।
অ'।
তাৰপা চাহ চাহ তাহ খালো অ'।
অ'।
তই।
খালো।
মানুহে খেতি বাতি কেনেকে কৰিব ইমান গৰমত। এতিয়া খৰ এতিয়া তাকে আৰু এতিয়া খৰ মাৰিব খেতি বাতি কৰিবলে মানুহৰ দিগদাৰ হ'ব।
এতিয়া ৰ'দদাল উলাইছে দেখিছ নাই একেবাৰে। যেতিয়া মানুহৰ দৰকাৰ নাই তেতিয়া পুনা বৰষুণ দিলে অকল বৰষুণে বৰষ
এতিয়া কেনেকৈ মানুহৰ খেতি বাতি কেনেকে কৰিব পাপা পথাৰতে গৈছে চিন্তাই লাগিছে। পেচাৰ থকা মানুহ যে তাকেতো পেচাৰ থকা মানুহ যে। ত এই ট্ৰেক্টৰ হাল বাইছে সেইকাৰনে গৈছে।
আহ।
ব অশান্তি লাগিছে মই গৰমৰ দিন দিন দুটা যে বহুত অশান্তি পাওঁ। আৰু এবাৰ বৰষুণ এবাৰ মানে খেতি কেনেকে কৰিব মই তাকে ভাবিছোঁ খেতিটো কৰাতো ক ভাত পানী বনাম কেনেকে তাকে ভাবিছো ৰোৱণী দিবৰ কাৰণে।
তাকে ঠাণ্ডা দিনকেইটাই ভালো।
উম আমাৰ কালি ৰা বাৰকা চাদৰ ওলাইছে নহয় ওলাইছিলে
কেনেকে ক'ত ওলালে?
এই দহটামান বজাত ভাত পানী খাই পিনে বাহিৰলৈ আহিছোঁ এনে পৰি আছে নহয় মায়ে গছকি দিলে তাৰপিছত চৰ চৰকে এইফালে গুচি গ'ল ডাঙৰ একদম আচচ পোৱা পাক চটা
উম বাঘ আছে কামোৰি মৰিবই মানে হ ন পাছে সেইটো এবাৰ আমাৰ গোহালি ঘৰত উলাইছিলে।
আমাক আজি ভিতৰলৈ আহিবলৈ বিচাৰি আছিলে। মুখত ইমান গোট গুটিগুটি উঠিছে কেই জানো এ ডাঙৰ ডাঙৰ একদমাৰে ফোঁহা নিচাকে আৰু ৰামফা বিষ।
মই তাকে ভাবিছোঁ মেডিকেলৰ পৰাহে আহোগৈ নেকি দহটামান বজাত। ভোলাব পাতে ভোলাব ন ডাক্তৰটো ভাল এতিয়া অহা ডাক্তৰটো।
অ', কাৰ লগত যাবি?
কাৰ লগত যাওঁ অকলে হ'লেও গৈ আহিমগৈ নেকি।
তাকে বওলাব এতিয়া ডাক্তৰো ভাল আমাৰ মাক
তমাৰ গা বিষাইছে ককাঁলো বিষ গৈছে নহয় মোৰ মানে যোৱা বা অসুবিধা হওঁতেনে এবাৰ এতিয়া আকৌ হ'বলে হ'লহি তেতিয় পৰা মই কঁকালৰ বি ভাল নাপালো নাপালো নাপালো মানে এতিয়া ভৰিকেইটা মোৰ খোজ কাঢ়িবলৈ মন যোৱা নাই হাতটা বিষ দাঙিবলৈ মন যোৱা জলাব
অ গৈ আহিবি নহ'লে এতিয়া ভোলাবী মেডিকেলৰ হেৰি ডটৰটো মানে ল'ৰা মানহ যে আৰু এতিয়া মানে নতুন বিলাকৰ বেছি হেৰি হয়
সেইকাৰণে ভাবিছো আহগে নেকি মেডিকেলতেপাক
চ আিছে চিলাইল ন দ
অ মানে ইমান দুৰ্বল দিব লাগি থাকে ইমান নি হৈছে ন মোৰ ততে বহি থাকো ততে টোপুন থাকই প ৰাতি ভাত কেতিয়া খোৱা পিছ যে মই এক মিনিট ৰৰুবলৈ নোৱাৰো কালি মোৰ ত চবে ভাবিছে দেেই মোৰ সেই নেট টো অন হৈ থাকিলে মেছেজৰ ৰিপ্লাই নাই কৰা কিন্তু মোৰ নে মই ভাবিছো অনলাইনে চলিলো কিন্তু মই অনলাইন নাই মবাইলাই থোুে টোপনিিবচি কৰিব গমেই নাপালো মই
মই মেছেজ কৰিছিলো তোৰ ৰাতি
আহ
তাৰপিছত ডাবুল চিন হৈছে কিন্তু মিলাটো তীক্ষণে
মোৰ মানে মোবাইল চাই থাকোতে দহটাাম চাৰে নটামান বজাত ভাত খাইছো ন তাৰ পিছতে টোপনি গল গমেই নাপা
আহ
তাকে
উম এনে বহি থাকিলো মতে বহি আছ তটোপুনি স শাপত উঠিছে হ
উম
মনে
ভাত বনাই ন নাই
ভাত মায়ে বনাব লৈছো
তাৰ বতাহ আৰু মা কঠীয়াা তলি আছে নেকি
এই পেটুৱ হঁতেত তুলি আছিলে
অ সিহতি কৰিছে নে কেেতিয়াবা
নহয় বতাহতে নিজে কৰিছে কঠীয়া তুলিবলৈ হেলে লগ আছে
অ ক
এইব
নিজে মানে সেই আৰু উ কি বুলি ক ৰোৱ ৰোৱনী লগাব প চাগে
ৰোৱনী টেকটো এনেকে বব নোৱাৰে ববই ক কৰিব নোৱাৰ ববু এতয়া কঠিয়টোো তোৰ ব যোৱা নাই
উ
বহ অৱস্থাই বেয়া
উম
গৈ বি সেই
বাগে ৰজা আগ মেডিকেললেে
তাৰ হলেও যাব অকণ যব লিবই মেডিকেলৰ পৰা আহিমি মই এতিয়া গা পা ধুইমি
অ এতিয়া ডক্ক্তটৰটো ভাল
তাৰাপা উঠিবলৈ মন নাযায় ম
উম আমাৰ যাব লাগিছিলে এতিয়া স্কুটিখন নাই ন আমাৰ যাব লাগিছিলে স্কুটিখন নাই দাদা
বাইছ আহ
অ এইবোৰ মানে গৰমৰ বেছি হৈছে আৰু গৰমতটো খেতি বাতিৰ মানুহে কি এনেকে কৰিব নহয় এতিয়া পানী নাইকিয় হৈ যাব আৰু যদি দু ইমান ৰদ-ৰ'দ দিয়ে।
অহ
আৰু ৰ'দটো ইমান চোকা নহয়। মানুহ পথাৰ থাকিব নোৱাৰে আগতে ৰল মানুহ মাতুৰি থাকে। আ ফেনৰ তলত থকা মানুহ বিলাক একদম ৰ'দ ওলাব নোৱাৰে মইতো ৰ'দলৈ যাবই নোৱাৰোঁ।
সেইটো নোৱাই ফপ-ফেনৰ তলত থাকিলে। গাটো কিবা কিবি লাগে।
অ পুৰা পোৰে বেছি ৰ'দে খেদে মানে। নে খেতি কেনেকে কৰিব নহয় খেতি। চিন্তাই লাগিছে আৰু।
তহঁৰ ইয়াতে আছে ন বেলেগত আছে মাটি আৰু।
আছে যৰত আছে।
অ-অ,
অ
ভাত বনাইছা নে।
ভাতটো বনালে হৈ যাব কালি মাংস আছে
অ
পকলে পকিল ভ
পখিলে
স্কুটি মই তই মই জীৱনৰ লগত উঠিম পুতলাৰ লগত
অহ,
তাৰপিছত বিকিয়ে হেমন্তই দীপশিখা লগত উঠিব অ দপশিখা। দিপশিকা লগত হেমান্ত্ৰ কোনোবা এটা উঠিব আৰু। অহ
অ' শনিবাৰে মই এনেই নাপাও বাইনবই।
অহ
ক্লাছলৈ বাই নিব স্কুল দিনা হ'বই।
উম অহ বেছি দূৰত নাখাও ত মায়ে মোক বেছি দূৰত খাবলৈ নিদিয়ে। যটো ম
ভিতৰত দলঙৰ তলতে খাব পাৰি আৰু।
অ মাংস ন কালি প্ৰিয়ংকা বৰুলৈ ফোন কৰিব লাগিব মাংসটোজি কেনেকে বুলি কলো। প্ৰিয়ংকা বৌ ক'লে সেই দুশ দহ টকা নহ'লে দুশ বিশ টকামান হ'ব। ৰনিৰাব
কইলাৰ নে?
অ
তেতিয়াহ'লে ইয়াৰ পৰাই তুমি আকৌ প্ৰিয়ংকা বৌ হটৰ পাই
নহয়-নহয় নাজানো। প্ৰিয়ংকা বৌ কলে ৰেৱতা সুধিব লাগিব বুলি কলে যে দুশ দহ টকা হয় ঠিকেই হ'ব। আকৌ যদি এশ আশী টকাকে হয় মানে
কেৰি পিনে
তাকেতো গাহৰিয় খাই দিম যদি হে হয় নাই।
আকৌ এজনীয়ে নাখায় নহয়।
নি
উ সনেকে খালি আছে নেকি?
তাকে চবৰ গাহৰি খব এক কেজি হলে চাৰিশ টকা হৈ গুচি যাব মাংসতে হৈ যাব।
অ এক কেজি মাংস হৈয়ে যাবগে
উম আহ
মাংস আানিলে হ'ল বেছিকে
অ তাকে আকৌ কিনি খাবলৈওতো এক কেজি চাৰিশ টকা হেৰি কয়লাও এক কেজিও চাৰিশ গাহৰি কেজিও চাৰিশ দপচুখাৰ কাৰণেহে মৰিলোৱা
এইব নহ'লে প্ৰিয়ংকা বোৰ সুধি চাবি যদি দুশ দহ টকা দিয়ে এইটকা লবি সেই দুশ আশী টকা দিয়ে নিব নালাগে
তাকে মই এতিয়া আজি আকৌ এতিয়া এতিয়া এবাৰ আকৌ ফোন কৰিব লাগিব
তেতিয়া চ চাৰিশ বিশ টকাতে দুই
বেজি হ চাৰিশ ত্ৰি বিশ টকা মানে চল্লিশ টকা হ'লেও একো নাই আৰু উ মুখত টিপি থকা নাই জানো উজনী সঁচাকে দেই তাকে উম আৰু এশৰ ত্ৰিশ টকাামান বাঢ়ি এইবোৰ কল্ড ড্ৰিংক আৰু বেড চ লল তই ডাঙৰ পাতি আছে
নাই নহয় সেনেকুৱা
কিহত বহিম এতিয়া তাত বহিবিবলৈ আমাৰ পাতি নাই ব পাতি এখন ল'ব লাগিব অ ডাঙৰ হেৰি আছে আমাৰ এই চাইনবৰ্ড মই হেৰিবিলাক যে
অ সেনেকুৱা
হেমন্তই বতুৱা এটা ঠিক কৰি দিম বুলি কৈছে এতিয়া কেৰাহিহে নাই
কেৰাহী এখন ক'ত প মামাৰ ভাতটো চখন তিনে তুলি কৰি ন সেইখন নিদিিয়ও নহয় আকৌ
উম আম হৌ হ
আমাৰ ডাঙৰ কেইখন স ভাঙা নাই যহঁতৰ হলে নি ভাঙিলে চন শুনিবাৰি
অ
মাটি কো সেইখন আগতে জোখুৱ হৈছিল মানে দহ মান মানুহ একদম জোখুৱ আৰু
হ'ব নিদিয়ে এতিয়া
কিনে
পিছত আমাৰ দাদাহঁতেৰ খানা চানা খাই থকা এখন আছে দিব নিদিয়ে আকৌ এতিয়া
কৰি চাগে সখন নিদিয়ে চাগে
উম লৰা সোপাৰ লগত ভাল
এতিয়া খাই যদি মনজিত হঁতৰখৰত আছে সপায় সুধিবিচোন সহঁতৰৰত
উম
আমাৰ সেইখন আগতে জোখৰ একদম পুৰা মজা জোখৰ আছিলে
উম
নটা মান দহ
তাকেতো মাংসটো আনি পিনে কা কাটি পিনে ল'ব লাগিব। তহঁত ঘৰত হ'লেও আমাৰ ঘৰত হ'লেও কাটিব লাগিব ন
অ কটাতো ক'ৰবাত কাটি ল'লেই হয়
উম পচ ম ৰাখ
গোটেইখিনিয়ে হেতি কোনোবা এটাই কাটিব নহয় ন
তাকেতো ক তালে নিনোগে ইয়াতে কাটি মেলি লৈ যাম চব
তাকেটো কৈছোঁ কাটি মেলি কোনোবা এটা কাটিবহি নহয় ন
অ আমাৰ ঘৰত বা তহঁতৰ ঘৰত কাৰোবা ঘৰত কাটিলেই হ'ল
অ
উ আহ এইফালে যাম ইফালে আকৌ এ মেইন ৰাস্তা দি এপাক নুঘো এইফালে ৰাস্তা ভালেই চোন। এতিয়া বৰষুণ চষুণ নাই অ সিহঁত অলপ বেছি এইফালে দি যাম এইফালে ৰাস্তা বেয়া তহঁতে গৈ থাকিবি এইফালে সোনকালে পামগে ওচৰতে হয় নে
বিকি বিকিয়ে সিহঁতেনো কাৰ স্কুটি নিব হেতি
দীপশিখা স্কুটিত দীপশিখাকে মনজিৎকে উঠিবলৈ দি মনজিৎ সিহঁতি চাৰিটাই মিলাই মেলি ল'ব আৰু
অ আৰু বিকেও এখন আছে সপায় ও
জানো বিকি নাজানো বুলি ক'লে ডিপুক ল'ম বুলি কৈছে বিকিয়ে মই তই তই তই তোকো কেনচেল কৰি দিম ডিপু নালাগে উৎপতীয়া সিহঁতৰ অ নালাগে সেইটো বিকি দিপু বৰ সাৰামি আছে
সেইটোৱে নালাগে ইমান উৎপতীয়াটো
উম
গান বজাবলৈ ইহঁতক লাগিব নহয়।
আমাৰ অকণমানি বক্স এটা আছে।
ইয়াৰ আগৰবাট তহঁত ঘৰ পৰাই নিছিলে নেকি দোল বজাই থাকে যে আমাৰ পেলাই ভাঙি দিলে সেইটো
আমাৰ এটা আানিব লাগে যোৱা আমি আকৌ আৰু এবাৰ যে খাইছিলোঁ তেতিয়া আমি চাইকেল লৈহে গৈছিলোঁ ধূব ধুমকে পৰিছে।
তাৰ পিছতে স পংকজ দাহঁতেও খাবলৈ গৈছিলে যে যে হেৰিয়ক নবৌক তাতে কাঁহি বাতিৰ লগত পঠিয়াই দিছিলো।
হল গাড়ীত কেইবাজন পঠিয়াই দিছিলো চাইকেল লৈ আমি ভাল গৈছোঁ আকৌ তাকো বহুত মানে অকণমান ভিতৰুৱা দলক হাজোৰঙা
এ অসীমহঁতৰ ঘৰ ফালে দি গৈছিলোঁ।
অহ আ দৌ আছিলে দেখোন ভিতৰলে খাইছিলো চাইকেল কম যোৱা নাই মই অকলে গৈছো মায়াশ্ৰীয়ে কোনোবা মৰমীহেঁতক লৈ গৈছিলে। তই মনজিৎতৰ লগত
মৰমিও গৈছিলে নিকুমণি গৈছিলে
উম মনজিৎতএইফালে আহিবলৈ মন নাই সিহঁতৰ ঘৰ লগত খুড়াকৰ ঘৰ লগত বেয়া নেকি সেহঁতৰ ঘৰত সোমাব লাগিব যে তাৰপিছত মই ক'লো তই সেইফালে দি যাবি তেতিয়াহ'লে